উম।
হেল্ল'।
উম, হুম।
হেল্ল'?
শুনি আছো কোৱা, কি কৰিছা?
অ মই এনেই বহি আছো তুমি?
আছো ঘৰতে।
অ ভাত খালা? মই ভাত খালো।
মই নাইখোৱা।
অ কেলে?
বনোৱাই নাই, বনাবহে।
অ' অ ' ইমান দেৰি।
উম।
উম।
খেতিপথাৰত লাগি আছে যে সেইবোৰ কাৰণে।
অ হোৱা নাই নেকি তে
নাইহোৱা।
অ, হ। আৰু কিমান আছে?
উম' আছে বেছি নাই।
উম' উম '। পানী হ'লেই নহয় এতিয়া।
পানী হল অ।
উম। খেতিটো ভালকে হলগে আও এইবাৰ।
উম।
উম, হম। খেতি কৰিব নোৱাৰা হ'লে, মানুহে কি চালে হেঁতেন বাও।
তাকে, আমাৰ খেতি নকৰিলেটো একো খাব ন নোৱাৰে কাৰণ অসমতো প্ৰায়- ধান খেতিয়ে মেইন ন অসমৰ?
উম, সেইটোৱে।
নকৰিলে তো নহবই।
উম। উম, নহব নকৰিলে, খাব কি?
অসমখন কিমান, গোটেই প্ৰাকৃতিক সৌন্দৰ্য্য যে ভৰা এখন চবফালে প্ৰাকৃতি সৌন্দৰ্য্য ভৰাই আছে।
উম, সেইটোৱে।
ইয়াত মানে অকল, কি বুলি কম আৰু এতিয়া, গছ- গছনি, পাহাৰ সেইবোৰতে ন, আমাৰ ইয়াত খাদ্য সংস্কৃতিৰ ওপৰতো বেছি গুৰুত্ব দিয়ে।
অ, টো।
খাদ্য ওপ, অসমৰ খাদ্য অকল মানে প্ৰত্যেকটো গোষ্ঠীয়ে বেলেগ- বেলেগ খাই ন, প্ৰত্যেকটো জনগোষ্ঠীৰ বেলেগ- বেলেগ খাদ্য। কিমানটা গোষ্ঠ গোষ্ঠী আছে, ধৰি লোৱা, তোমাৰ বড়ো আছে, মিচিং- মিচিং আছে কাৰ্বি আছে, ৰাভা আছে, ডিমাচা আছে, তিৱা আছে, তেনেকে মানে বহুত ধৰণও আছে। আৰু সিহতঁৰ নিজৰ- নিজৰ খাদ্যও আছে, নিজৰ- নিজৰ দেচ মানে কাপোৰ আছে। নিজৰ- নিজৰ নৃত্যৰ, গীত সেইবোৰ আছে ন। নিজৰ নিজৰ।
উম। সেইটোৱেই। চবৰে বেলেগ বেলেগ।
উম।
উম।
মানে অসমৰ খাদ্যবোৰো বহুত ভাল মানে। কি কয় এতিয়া মানে ইমান মানে হেৰি নহয় আৰু। বহুত বেছি নালাগে মানে সহজ মানে, অলপমান খাব পৰা আৰু নিজৰ স্বাস্থ্য স্বাস্থ্যৰ কাৰণে ভাল, আৰু পা কৃতিক পৰা পোৱা বস্তুবোৰ পৰাই ওপৰতে নিৰ্ভৰ কৰে ন। প্ৰকৃতিৰ যিবোৰ পোৱাই পায়।
অ, অসমীয়া আমাৰতো প্ৰথম অসমীয়া প্ৰধান আহাৰ ভাতেই।
উম। ভাতৰ সৈতে কি কি খায়? দালি খায়, তাৰ পৰা শাক- পাচলি খায়, মাছ মাংস। এনে বিভিন্ন ধৰণৰ বহুত বস্তু খাই মানে।
উম। সেইটোৱেই।
আৰু মানুহে বা কেতিয়াবা কেঁচা কল খায় ন, কাচকল। পিছত কল খাৰ খায়।
উম।
বিভিন্ন হেৰিও মানে কি খাৰ বনাই নহয়, কলে পৰা খাৰ বনাই শুনিছা নাই?
অ, শুনিছোঁ অ।
উম।
শুনিছোঁ।
খাৰ মানে অসমীয়া- অসমীয়া খাৰ খায়েই মানে প্ৰত্যেকৰ।
হয় মাটিমাহৰ লগতো খাৰ দি খায়
উম মানে খাৰ মানে কি ক কি বুলি ক'ব পাৰি আৰু মানে অসমৰ মানে অংশ বুলিয়ে কবি আৰু খাৰ
উম
মানে কি হয় এ অসমক খাৰ খোৱা অসমীয়া বুলি কয়ছে নহয়
অ অ
এয়া আৰু কি হয় মাছ, মাছটো মাছটো আৰু কবই নালাগে আৱ টেঙা খায়, পিটিকা খায়
উম মাছপি চববিধেই খাই
হাঁহৰ মাংস, কুকুৰা মাংস, গাহৰি মাংস ঢেৰ খায় তেনেকে জনপ্ৰিয় খাদ্য সেইবো।
উম সেইটোৱে
অসমত বেছিকে মানে কি মাছৰ ওপৰত বেছি গুৰুত্ব দিয়ে কাৰণ মাছ য'তে ত'তে পাই যায় যে। নদীত পাই যায়, বিলত পোৱা যায় পুখুৰীত পাই যায় আৰু মাছৰ টেঙা, মাছৰ পিটিকা
উম
মাছবোৰ জ্বলা দিয়া থাকে ভাজি পেলাই খায়
সেইটোৱে
খাইছানাই তুমি?
খাইছোঁ অ, খাইছোঁ তুমি? উম ভাল লাগে খাই ওম
আৰু আমাৰ হেৰিয়পা বাঁহ বাঁহ গছৰ বাঁহ গাজো খাই নহয় বাঁহ গাজ
অ খাই অ ভাজিও খাই
বাঁহ গাজ খায় আৰু মাছবোৰ কি কই শুকুৱাই ৰাখে, শুকুৱাই কৈ শুকান কৰি মাছ খায়
উম সেইটোৱে শুকাই খায়
পাচলিটো খায়েই
উম পাৰি
আৰু বিহুৰ চিজনটো আমাৰ কি হয় পিঠা বনাই, জলপান তেনেকে বহুত লাডু উম তিল পিঠা বনাই আমাৰ ঘৰত পিছত ঘিলা পিঠা বনাই, নাৰিকল পিঠা মানে নাৰিকলৰ লাডু আৰু নাৰিকলৰ পিঠ ঠাও বনাই বাৰু, তেনেকে তৰা পিঠ পিঠা বনাই, তেনেকে বহুত মানে মানে বিহুৰ সময়ত মানে সেইবোৰ বনায়।
উম
খাদ্য যিবোৰ মানে খাই খোৱা বস্তু, মানে খালে ভাল ন
আহ সেইটোৱে খাব যিটো বস্তু সময় টাইমত যিটো বস্তু হওঁক
উম মানে কি হয় এতিয়া অসমত বিহু তিনটা মানে, তিনটা বিহু মানে এইটোতো পুৰা জনপ্ৰিয়
বিহুত আকৌ পিঠা বনাই অ ব'হাগ বিহুত পিঠা বনাই মেইন
উম পিঠা বনাই, ব'হাগ বিহুত কি কি কৰে ব'হাগ বিহুত গৰু
গৰু বিহু দিনাখন গৰুক গা ধুৱায় উম
আৰম্ভণিতে গৰু গা ধুৱাই। নৱবৰ্ষ মানে উন্নতি বহাগ বিহু হৈছে মানে অসমীয়া বৰ্ষৰ নতুন বছৰ মানে, যেনেকে জানুৱাৰী এনেকে নতুন বছৰ তেনেকে মানে। অসমীয়া নৱবৰ্ষৰ এই বহাগ বিহু। এতিয়া মানে মানুহ বিলাকে প্ৰথম দিনাখনে গৰু বিহু হয় ন'। গৰু বিহু হৈ পেলাই গৰুক গা ধুৱাই মাহ হালধি খানে।
উম',
নামঘৰত চাকি দিয়ে।
উম',
তাৰ পিছত নামঘৰত চাকি দিয়াৰ পিছত, উ বন্তি জ্বলাই মেলি তাত প্ৰসাদ দিয়ে তাৰপিছত, সন্ধিয়া গৰুক জাগ দিয়ে, জাক দি মাখিয়তি পাত তেনেকে কোবাই কোবাই আনে, চাট বনাই
তাকেই।
তেনেকেই, তাৰ পিছদিনাখন মানুহৰ বিহু। মানুহ বিহুৰ দিনাখন কি, মানুহও মাহ হালধি সানি গা ধুৱে।
অ', তিয়াখন হেৰি কৰা, উম',।
আৰু কি হয় আমাৰ মা-দেউতাক সেয়া কৰোৱা হয়, ডাঙৰ জন মানে।
জ্যেষ্ঠ বিলাকক আশীৰ্বাদ দিয়ে। উম',।
মানে ইিজনৰ সিজনৰ ঘৰত মানে বিহু- বিহু মানে হুঁচৰি নামায় জানো? তহঁতৰ ফালে মাৰে নাই হুচৰি? উম'।
ভাল লাগে।
ভাল লাগেতু বিহুত বহুত ভাল লাগে, সাতদিনমান চলে নহয়।
অ',।
মানুহৰ বিহু, তাঁতৰ বিহু এনেকৈ কেইবাটা বিহু আছেনে গোসাই বিহু, ঢেকীয়াফলীয়া বিহু। নাঙল বিহু।
উম',। ভাল লাগে আৰু। এদিন এশ এবিধ পাচলি খাই নহয়।
উম',।
এদিন এশ এবিধ পাচলি খাই নহয়।
এশ এবিধ পাচলি খায় অ',।
উম',।
এই গৰু বিহুৰ দিনাখনে খাই।
অ',।
তাৰ পিছত আকৌ দুই নম্বৰ বিহুত আহিলে, আমাৰ কাতি বিহু।
উম',।
কাতি বিহু এনেকুৱা মানে কি হয়, কাতি বিহু মানে আমাৰ কৃষিৰ লগত জড়িত ন'।
অ',।
ঙম কৃষিব বিলাক মানে কি হয়, এতিয়া তোমালোকে টো এতিয়া আমাৰ কাতি বিহু আহি আছে। এতিয়া ধান যেনে যেনে ধানৰ খেতি কৰিছে ন'। এতিয়া কঠিয়া-চঠিয়া চবে ৰুইছে।
উম',।
ধুই পেলাই যেতিয়া একদম ধান যেতিয়া একদম ওলাব, তেতিয়া মানে শস্যৰ লগত মানে কি হয় মানে পথাৰত গৈ পেলাই চাকি দিয়ে মানে, শস্য ভাল হ'বৰ কাৰণে।
অ',।
চাকি জ্বলাই।
উম',।
মানে কি হয় ভাল ধান পাবলে মানে মানুহ বিলাকে ভাল শস্য হ'বলৈ কাৰণে মানে চাকি জ্বলাই মানে তুলসী তলত চাকি জ্বলাই পথাৰত চাকি জ্বলাই তেনেকে প্ৰাৰ্থনা কৰে
উম,
এনেকে কাতি বিহুতো আহে তাৰপিছত আকৌ আহে মাঘৰ বিহু।
উম,
মাঘৰ বিহুক কি বিহু, ভোগালী বিহু বুলি কয়।
উম,
ভোগালী মাঘবিহুত মানে ভোজৰ উৎসৱৰ নিচিনা মানে ভোজ মানে চবে ভোজ খায় ন' মানে কি হয় যেতিয়া মানে মানুহবিলাকে সেই ধানৰ খেতিবোৰ যেতিয়া ঘৰলে চপাই ধান খেতিবোৰ যেতিয়া ঘৰলে চপাই মেলি পেলাই আনি লাহে লাহে মৰণা মাৰে মৰণা মাৰি প্ৰত ঘৰতে নতুন ধান নতুন ধান হয় ন' নতুন ধানে বৰা ধানৰ চাউল থাকে ন' নখা নখোৱা বুলি যে কয়।
উম, উম,
তেনেকে একদম নতুন হেৰি কৰি পেলাই সেই নতুন বস্তুৱে মানে ঘৰৰ গোটেই মানে ঘৰৰ পৰিয়াল বা ওচৰ চুবুৰীয়া এনেকে মিলি পেলাই মানুহে খায়।
অ', এখাচ খাই লগতে
মেজি বনাই অগ্নিক পূজা ক
ৰাতি একদম ৰাতি ৰা ৰাতি ভেলাঘৰ বনায় ৰাতি একদম সকলোৱে একদম মিলি পেলাই মানে ভাত খায় আৰু। মাছে মঙহে মানে ভূজ হয় ডাঙৰ।
উম,
পিঠা লাডুটো বনাই বাৰু। বিহুত একে একদম পুৰা ধুনীয়াকে ভেলাঘৰ চেলাঘৰ বনাই। পিছদিনাখন ৰাতিপুৱা একদম গা ছা ধুই পেলাই মেজি জ্বলাই।
উম, তাৰপিছত চেল চেল পাতাতো আমাৰ ওচৰত খেল পাটে যে যতে ত'তে।
অ', খেল পাতে এইবোৰ কি কয় মহৰ জুজ পাতে কু কুকৰা যুঁজ পাতে, কলগছ বগোৱা লটাৰী এইবোৰ হাঁহ ধৰা, তেনেকে ধেৰ খেল পাতে।
উম, সেইবিলাক এটা ফূৰটি আৰু।
উম,
আমাৰ ইয়াতো আগতে খেলে আজিকালি বৰকে নাই আজিকালি নেখেলে বৰকে মানে।
উম,
আগতে খেলাব
তাকে তোমালোকৰ সেইখিনিতে মাধৱদেৱ থানো আছে নহয়।
অ', আছে।
উম, শংকৰদেৱ মাধৱদেৱে আমাৰ অসমীয়া সমাজটো বহুত ডাঙৰ হেৰি কৰি থৈ গৈছে আকৌ ন। নামঘৰ বনাই থৈ গৈছে সত্ৰ বনাই থৈ গৈছে
উম,
এই চবে তাত গৈ পেলাই প্ৰাৰ্থনা কৰে একেলগে।
তাই হেইয়া
মানে এতিয়া কি মানে সমাজখন মানে মিলা প্ৰীতিকে থাকিবৰ কাৰণে।
উম, উম চব মানুহে
তাত কিমান কিমান আৰু মাধৱদেৱ শংকৰদেৱতো বহুত বহুত হেৰি কৰি থৈছে ন? কিবা লোকনৃত্য লোকগীত, বৰগীত, ঝুমুৰ ঢেৰ এইবোৰ বহুত নৃত্য হেৰি কৰি থৈছে নহয়।
তাকে।
বিহুনাছ পৰ্য্যন্ত।
উম।
উ
সত্ৰিয়া।
আৰু আমাৰ এতিয়া হেৰিয়াততো বেছিভাগ কি হয় মানে। অসমীয়া মানুহ অসমীয়া জাতিটো তাত মানে অসমীয়া মানুহখিনিয়ে মাইকী মানুহবিলাকে প্ৰায় চাদৰ মেখেলাই পিন্ধে। আৰু পুৰুষ মানে যিখিনি মতা মানুহ সিহঁতে আগৰ দিনৰ মানুহে ধুতি পিন্ধে, আজিকালি হৰি পিন্ধিব ল'লে পাঞ্জাবি পিন্ধে আজিকালি পাঞ্জাবী গামোচা ব্যৱহাৰ কৰে বোলো ন, আজিকালিহে লং পেন্ট চাৰ্ট। মানে এতিয়া আধুনিকত মানে কি নতুন নতুন হেৰি হৈছে ন? আগৰ সংস্কৃতি অলপ হেৰুৱাইছে আৰু।
মানুহ বিলাকে নিজেই সাহস হেৰুৱাইছে।
অ' আৰু মানে আমাৰ অসমৰ গামোচা, গামোচাটো মেইন আৰু অসমৰ। সকলোফালৰ পৰাই।
উম। গামোচাখনেই অসমীয়া চিন আৰু।
উম। অসমৰ মানে সকলো হেৰিয়াতে মানে ভাল আৰু, অসমৰ মানে কি এতিয়া খাদ্যৰ লগতে মানে হেৰিয়াটো আৰু কি হৈছিলে সংস্কৃতিৰ লগত মানে সমানেই মানে অধিক যাৰ মানে, সংস্কৃতি যি মানে তাতো মানে খাদ্যৰ ওপৰতো তেনেকুৱা মানে হেৰি হয় আৰু।
উম, সেইটোৱে।
তুমি খোৱা, খাদ্য খোৱা কিমান মানে খাদ্য খাবই লাগে ন? যিমান যি আৰু অসমৰ খাদ্য মানে কি ভাতটো। ভাতটো মানে স্বাস্থ্যৰ কাৰণে হানি নহয় মানে, সেইকাৰণে মানে অসমৰ পুৰা নব্বৈ